অ, শুনা পাইছা ভালকে?
অ, ক'ত আছে, ৰে কিবা খেচ-খেচ মাত ওলাইছে।
বা মই ৰুমতে আছোঁ, ৰুমতে আছোঁ চোন কিয় বা?
এতিয়া অ', এতিয়া আহা নাই দে
অ'
ভাত খালি?
নাই, খাম অলপ দেৰিকে।
অ', তত দেৰিকে খাওঁ না, আমি খাই লৈ চবে বিচনা সোনকালে খাওঁ চাৰে নটা মানত খাওঁয়ে।
উম
কোন সময়ত কি হৈ যায় ঠিক নাই না, সেইখিনি আমি খাই আৰু।
অ', অ', সেইটোয়ো হয়।
অ', কণ্ট্ৰল, ওলাই যায়। অ', পৰীক্ষা কেনেকা হ'ল?
এ, একদম ফালটো, ফোন, চোন লৈ লৈছে চবে। ফোন আজি-আ-আজি কি আছিল ৰ, কেমেচষ্ট্ৰি
আতছা।
হা, ফোন, চোন লৈ লয় চবে ত' সেনেকে লিখি থাকে পিছফালে পাছ কৰি দিয়ে, লিখি থাকোঁ আমি।
অ', মানে এটা, এটা-এটাই লৈয় নিকি চবে, চবে এইটোৱে সিটোক দি থাকে নেকি?
অ', এটাই লয়, সেইটো চবেই দিয়ে তাছত
বা, মোবাইলটো বোলে হঠাতে বাজি গেল চেছ।
নাই, চবেই কৰি থয় না চাইলেণ্ট, বন্ধ কৰি থৈ দিয়ে।
এই যে, আ-আগত যে, বহি থাকে সেইজনে দেখা নাপায় নিকি?
নাই নাপায়, সেইটো মানে বহুত আমাৰ ৰুমকেটা বহুত ডাঙৰ না। ত' দেখাই নাপাই লাচ মানে যোন-যোনজনে লয় আৰু ত' পিছফালে একদম পিছফালে বহে আৰু সেনকা। সেনেকে গম নাপায়, অ', পিছফালে একদম চাইডত বহে কনাত। সেইটো কাৰনে গম নাপায় সেনেকে। উম, সেনেকে কৈ থাকে চবে।
এদিন নিজেও চোন এটাতে ল'ব পাৰে এই মোৰ-মোৰ চোলাই নাই
অ', অ', না ভালে হৈছে দে।
আমাৰ এইবোৰ এনেকে নহয়, আমাৰ কেতিয়া হ'ব ছেপ্টেম্বৰত হ'ব নেকি দাইৰেক।
অ', অ', তেতিয়া হ'ব চাগে।
তহঁতে চোন চবে নিজা নিজিকে এটা, এটাকে পকেটত আনিব
উম, পাৰোঁ, কিন্তু মানে ভয় লাগে।
একো নহয়, আমাৰ ইয়ো ৰাখছিলে এনেকে।
জানোঁ, হ'লেও ভয় লাগে কিবা এটা।
ইহঁতে লয়, বাকী কেইটাই লয় কেতিয়াবা, কেতিয়াবা কিন্তু ভয় লাগে মানে হঠাতে যদি মানে কৰি পোৱা নাই না।
অ', হঠৎ কিবা লোৱা পিছত যদি কিবা জেং হৈ যায় কোনে ৰিক্স ল'ব ইমান। আঁ'
এনে কিবা চিট টিত বনাই ললেও বেলেগ কথা। সেনকে সেনকে ল'ব নোৱাৰি দে ভয় লাগে বহুত। ফোনটোও যাব মই মানুহটোও যাম।
খিবি সেইটোওতো কষ্ট কিবা লিখিবি সিটোওটো নাহিব।
উম' সেইটোৱে দিগদাৰ মস্ত ধেই।
কিছুমানত আহে কিছুমানৰ কপাল থাকিলে আৰু নহলে নাহে বেছিভাগ।
উম' মই কালি কালি আমাৰ বায়লজি আছিল তেতিয়া লিখিছিলো আহিছে ৰ সেইগেইটা। সেইটোৱে ভাল লাগছে, উম' নহলে কিবা হলে হয়।
তোৰ ওটিপিটো কেতিয়াও নাহে, সেইকাৰণে মই কলো এ থ।
কিছুমানত যে বেঞ্চত লিখে সিটো সেইটোও কৰিছো নাহে কিন্তু মোৰ। কপালখন বেয়া আৰু।
উম উম' কেতিয়াবা কেতিয়াবা হয় কেতিয়াবা নহয় দে মোৰো নহয় কেতিয়াবা।
অঁ'
বেয়া বৰ লাগি আছে। আজি এ আজি পৰীক্ষাচ- পৰীক্ষা শেষ হৈ হৈছে না আজি পিচত কৰ'বাত ফুৰব যাব- মন যায় আছে, চাওঁ ৰ কত যাওঁ। তই যাবিনা মই তোক কৈছো। জেগাটো নকবি নাম।
পইছাই নাই পইছাতো অঁ এই আ আনি- চোন এইটো ক'বাত এ মানে এই যে আমি যে সৰু চলিবোৰে যে খেলে যে-
অঁ অঁ অঁ অঁ গম-
আমিচোন সেনেকা ক'ত ভাল জেগাত যাব পাৰো এটা আছে ক'ত জানা? এইটো নহয়- নতুনখন নহয় দে, এইখন যে- অ' এই যে বহুত যে খোজ কাঢ়িব লাগে এইটো নহয় আৰু এখন যে আছে কিন্তু তাতে আমি যোৱানাই। তইও যোৱা নাই চাগে মোৰ ডাউট।
এ সেইবোৰত নাযাওঁ পাৰ্কৰ কথা কৈছা।
অঁ সেইটো-
অ' নাযাওঁ নাযাওঁ সেইবোৰত। মানে সেইবোৰত মানে এনেই যোৱাটো ভাল, মোৰ মানে এনেকুৱা টাইপৰ জেগাত যাব মন আছে। মজা কৰি হাঁ অঁ।
অঁ জংঘলত কি কৰিম আমি দুটাই?
নহয় মানে মই যেনেকে কৈছো আৰু সেইটো জেগাটো সেইটো যাব মন আছে সেনেকুৱা টাইপ।
কবাত কবাত পানী থাকা জেগাত মজা ওলাই ন।
অঁ মজা হ'ল হয়, মজা লাগে এনেকা।
তাকেতো।
বৰ দিগদা হৈছি দে।
এ এনেকে যদি কবাত সেই হ'লে হয়, এই যে সাতোঁৰ দিব পাৰা। তাহাঁতে মানে এনেকে এক দুই ঘন্টাত অমুক পইছা লয়- এতিয়া পুৰা দিন পানীত থাকি তাৰ পিছত খা আৰু এই গুচি আহি সেনেকুৱা হ'ব লাগে ন। মজা হল হয়। কিন্তু লয় দাম এটা আছে ৰ ক'তবাত মই ক'বাত দেখিছিলো।
এটা মই অ এটা মই চাইছো সেইটোত কিন্তু খানা নাই সেইটো অকল সেয়ে কৰিব পাৰি আৰু নাই খানা
অহ
খাব নোৱাৰি অঁ মই
তিনিশকে লয় তিনিশকে লয়।
উম
তিনিশকে মানে ঘন্টা ঘন্টাৰ ঘন্টাই লয়নে কি বা সেইটো নাজানো।
অ ঘণ্টাই লব এঘণ্টাৰে হব
এঘণ্টাত কিনো হ'ব হয় না পতককে গুচি যায় এক ঘণ্টাতো আমি এনে ফটো ফটো মাৰাত কিবা মাৰাত এঘন্টা এনেই যাব। ফোনটো বোলে পানীত গেল শেষ আৰু।
অ থৈ দিব লাগিব ৰ ভালকে থব লাগিব শেষ নহ'লে
তাকেতো হেনেকে হলে যাব পাৰি ক'ৰবাত দুই ঘন্টাত ছয়শ টকা।
এইটোতো পাৰিতো মই যোনটোত কৈছো সেইটোতো পাৰিতো সেইটোত দুইশ পঞ্চাশ টকা মাত্ৰ। আৰু টাইম মানে তই যিমান মন আৰু সিমান দেৰি নহয় নহয় যিমান মন নহয় চাগে দুইঘণ্টাই চাগে সেইটোতো।
ইমান ডাঙৰ জেগাত ইমান কম পইচা কিবা মোবাইলত চাই কেনে কম দেখিছ তাতে গ'লে যদি বোলে একদম দাম বেছি কি লয় কি হব
মই কোৱা নাছিলো মোৰ সেইজনী গৈছে বুলি ঘৰৰ মানুহ গৈছে বুলি তাই কৈছিল যে তাই সুধিছিলো মানে এতিয়া নহয় দেচোন আগতে সুধিছিলো।
কিন্তু আমাৰ আহা যোৱাত বহুত পইচা যাব জানা তই।
নহয় এটা এটা ভাগ ভাগ কৰি ল'লেচোন কমে যাব। এশ এশ বিশ টকা যায় চবৰে।
চবৰে অ' অ'।
এশ বিশ টকা যায় চবৰে যোৱাতে যোৱাতে এশ বিশ টকা আহোতে এশ বিশ টকা।
ইচ ৰাম
হেনেকা হৈ যায় খালি তাতে আৰু কিবা কিবি বেলেগ বেলেগ আছে। সেইবোৰ যদি মন কৰিব পাৰি যদি নাই নকৰে সেনেকুৱা টাইপৰ।
অহ।
সেইতো ভাল লাগিব কিন্তু এটোত যায়।
উম।
মোৰ মস্ত ব'ৰ লাগি আছে ত' যাম ৰ'। হো কিমান থাকিম আৰু ঘৰৰ ভিতৰত।
এই এইকো ল'গ ধৰিবি আমি যে বহুত ভাল পাওঁ।
নালগে দৰকাৰ নাই।
অ' মা। হয় দে তাই নাটক কৰা বহুত দিন চোৱা নাই না কিবা বৰ লাগি আছে। তাই তাইক ল'গ পোৱা নাই নহয়, একদিন কবি না' তাইক ব'ল আমি ক'বাত যাওঁ। কি নাটক মাহা ছাও কনতেই গ'ল ম।
কয় ৰ তাই নিজে কয় ৰ' যাম যাম বুলি। মই কৈছো মোৰ এক্সাম মোৰ সেই টিউচন আছে ত' মই নোৱা ৰু সেনেকে ত' তাই অঁ অঁ তাই হৈছে তাই সেনেকে সেনেকে যাম দে, পি পিছত তেতিয়া মই মিলিব চবৰে।
এ তুকহে কৈছে, মোক কোৱা নাই নহয়। এন আহ তাইৰ‌ এ‌ তাইৰ এই মুখখন চাবৰ মোৰ মনে নাই। সঁচায় নক'বি একদম।
জাননে মোৰ কাপোৰ নাই মেইন কথা।
এ লেংটা হৈ গেলি হ'ল।
ঢেই কাপোৰ লাগে মোক। এ নোক আপোনাৰো ইমান দাম কাপোৰ।
কি কবি আজিকালি ন'?
ৰো
আজিকালি তোমাৰ আজিকালি পৃথিৱীখনত ধনী মানুহ বহুত, সেইকাণে কাপোৰৰ দাম বহুত।
অ'
কিছুমানে এনেই ভা কাপোৰ অৰ্ডাৰ দিয়ে। এদম বিশ হাজাৰ টকা মানৰ, দহ হাজাৰ টকা মানৰ এনেই দিব ব বক্স, সে সেটো যেনেকে একদম মানে মেইন মিনিতে মিনিতে এক লাখ টকা মানহে পায়।
উম।
খান‌ কে অ' কি অছ কিছুমান ম পাওঁ নহয়।
পাম সেনকুৱা হ'লে মজা লাগিব কিন্তু সঁচা।
মইটো ডেইলি পঞ্চাশ হাজা টকা মানৰ কাপোৰে দিম, তাৰ পিছত ঘ'হা পিহা
অঁ, হয় কিন্তু সেইটো ঠিকে কৈছা।
অঁ তাপিছত মোবাইল এটা ল'ম দামী
উ,
চত ' সেই যে চুলি যে সেই কৰে সেইটো এটা ল'ম।
হুম।
উম পোৰা আৰু লাগজা এই শেষ।
নকবি। অঁ।
হুম।
মজা লাগব কিন্তু সঁচই, এই সেই সেনেকে কৰব কাৰণে পঢ়বাও লাগব বহুত বেছি। সেইটোয়ে অশান্তি লাগে।
ধনী ধনী ল'ৰা এটা, বিয়া পাতিলি হ'ল।
এৎ তেৰি ধেৎ।
একদম ধনী। এম এল এ, চেম এল এ সেইটোত' হয় কিন্তু সেহঁতৰ ঘৰৰ মানুহ নহয় যে কিমান এদম ৰ ৰজাৰ
অঁ সেটো হয় কিন্তু ঠিক কৈছা এটো।
কোনবাই পইচা খাইছে, কোনবাই কিবা হৈছি, বাদ দিয়া আমি খাব পাইছো পিন্ধিব পাৰিছো বিন্দাস থাক না ৰে ঘুৰবা পায়, সেঁতৰ মজা
কি কবি আৰ।
এই ছোৱালী বোৰ এতে সেই, এতে এপটোত চাই চাই মজা লাগে। ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, কি ধুনীয়া লাগে।
অহঁ।
উম। পইচা থাকা মানুহৰ লৈ লৈ থাকে আৰ। পইচা থাকা হলে লৈ থাকে আৰু।
উম। আৰু জানো আমাৰ যে টিউশন আমাৰ কেমিষ্ট্ৰিৰ টিউশন যে মানে এতিয়া মানে বন্ধ দিছে। সি বোলে ৰেষ্ট লয় আৰু।
কিহৰ কাৰণে তাই প্ৰেগ্নেণ্টছ্?
তাকেতো। ত' ৰেষ্ট লয় বোলে সি তাৰ গা গা হেৰি কৰিবৰ কাৰণে, ঠিক কৰিব কাৰণে। ত' এতিয়া নাই কৰা আৰু।
অ, আমাৰ সি, আমাৰ সেইটো চাৰ, অ।
ত' এতিয়া জুলাইৰ পৰা ষ্টাৰ্ট দিব। ত' ৰাতিপুৱাও হ'ব, গধূলিও হ'ব। তাকো একদম মানে সপ্তাই হ'ব।
কেদিন?
হা? সেইটো গম নাপাও। সদায় চাগে হব? ৰাতিপুৱাটো নহ'ব পাৰে, গধূলিতো সদায় হ'ব পাৰে।
ৰাতিপুৱা হ'লে ভা ভা। গধূলি কতবা কৰবা মানুহ যাবও ইচ্ছা যায় ন‌ বন্ধ দিনত।
গধূলি যাব পাৰি, ৰাতিপুৱা যাব নোৱাৰি।
এ গধূলি ভাৱ ক'বাত বোলে আজি ওলাই যাও। সেনেকা যাও ইচ্ছা যায় না।
অ অ, সেইটো হয় কিন্তু, অ।
তে গধূলি বেয়া। হয় ৰাতিপুৱাই ঝেমেলাটো হৈ যা।
ৰাতিপুৱা যে গৰম ইমান।
অ, ৰাতিপুৱা গৰম। আঠটা নটা মানত দিলি, তেতিয়া ভাল। তেতিয়া আৰু মানে গম কৰম থাকে।
ৰে এঘাৰটা দচটা মানত দিলে ইমান অশান্তি লাগে।
উফ! পুৰা একদম বাৰটা এটা মানত সেই দিলে কিমান বেয়া গৰম। এ অ, দে দে, মই কৰিছো দে।